হেল্ল' অ অ চাউণ্ড আহি আছে।
হেল্ল'
হেল্ল'
তই
অ অ নমস্কাৰ ভাল আছেনে আপুনি।
অ আছোঁ আছোঁ আপুনি?
মই অ ভাল আছোঁ।
অ অ দিয়া আজি ভ্ৰমণৰ কথাকে পাতোঁ নেকি?
অ এইটো সকলোৰে কাৰণে ভাল কাৰণ ভ্ৰমণ কৰাতো সকল- সৰ বাবে এটা মানসিক ভাল হয়। উম ভাবনো। অ ভা ভ্ৰমণ। অ ব্ৰমনে কিয় আপোনাৰ জীৱনৰ হেড শিক্ষক বুলি ক আপুনি আৰু আপুনি এতিয়াৰ গুৰুত্ব কি দিয়ে। ভ্ৰমণক।
ভ্ৰমণক গুৰুত্ব দিব লাগে কাৰণ ভ্ৰমণ কৰিলে বহুত বস্তু আমি শিক শিকিব পাৰো জানিব পাৰো বহুত নজ নজনা জেগা দেখিব পাৰো তাৰ মানে নেদেখা জাগা। এতিয়া উ নজ কথা জানিব পাৰোঁ তাৰে মানে য'ত ভ্ৰমণ কৰিম সেই ঠাইখিনিৰ বিষয়ে ইয়াৰ মানুহবোৰ কেনেকুৱা কেনেকোৱা পৰিৱেশ তাত।
অ কি কি খান পান।
অ মানে সাজ সাজ পাৰ কেনে- কোৱা তাৰে মানে খোৱা লোৱা। কেনেকুৱা তাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা এতিয়া ত? তেনেকুৱাই
আৰু মোৰ বাবে উম কিতাপ পঢ়া আৰু ইন্টাৰনেটৰ চোৱা কথা আৰু এখনৈ ঠাইলৈ গৈ নি অনুভৱ কৰা। দুটাৰ মাজত মই মানুহ আকাশ পাতল পাৰ্থক্য আছে। আহ কাৰণ যেতিয়া কাৰণ যেতিয়া উম। মই উম এখন উ এখন এক ঠাইলৈ যাওঁ আৰু আৰু আমি কেৱল দৃশ্যবোৰেই নেদেখো মোৰ তাৰ আহ কি কয় উ স্থানীয় মানুহৰ সৈতে কথা পাতো। আৰু তেওঁলোকৰ জীৱন যাত্ৰা আৰু সংগ্ৰামৰ পৰা বহু কিবা কিবি শিকিবলৈও পাওঁ আৰু ভ্ৰমণে আমাক সেই সেয়াই যে পৃথিৱীখন কিমান বিচল আৰু দীঘল আৰু
হয়।
আমি কিমান সৰু এইটোও বুজাও। আৰু এই অভিজ্ঞতাও আমাক এজন উম অধিক আহ সহনশীল আৰু বুদ্ধি টি ব্যক্তি হিচাপেও গঢ়ি তোলিব আৰু যি তো অ কোনো ক্লাছৰুম আৰু কোনো খেনত পৰা মই দিব নোৱাৰোঁ। আৰু আপুনি ভ্ৰমণৰ আগত হা আ আপুনি কি ভ্ৰমণৰ আগত পৰিকল্পনা কৰে নেকি আৰু যদিও কৰে। কি বুলি ভাবা মানে পৰিকল্পনা কৰাতো প্ৰয়োজনীয় নেকি আপোনাৰ বাবে ভ্ৰমণৰ আগত পৰিকল্পনা।
পৰিকল্পনা পৰিকল্পনাটো তেনেকে কৰা ন। হয় মানে প্ৰয়োজনো আছে নাইও মানে দুটাত। এটা বস্তু দুটা পিঠি থাকে ন। মানে ভালো থাকে বেয়াও থাকে।
বেয়াও থাকে হা।
অ আপুনি সেই ঠাই এখন ঠাইলৈ গলে তাৰ অ তাৰ বিষয়ে অলপ মানে কিঞ্চিত জনাটো জৰুৰী। হয় নে মানে তাৰ মানুহবোৰ কেনেকুৱা তাত কেনেকুৱা পৰিৱেশ চলি আছে এতিয়া যাব পাৰিনে নাই। এই মানে কেতিয়া সময় ভাল যাবলে, তাৰ বতৰটো কেনেকা মানে এইবোৰে আৰু। আৰু কিছুমান আছে তাত মানে হঠাৎকে এ যাব পাৰি।
হয়।
পৰিকল্পনা নকৰাকে যাব পাৰি মানে কিছুমান ঠাইত।
আৰু মই মানো পৰিকল্পনা, মই মানো পৰিকল্পনা উম, নহলে ভ্ৰমণটো আচলতে এটা দূৰসপ্ন হৈ পৰিব পাৰে কাৰণ উ মোৰ হাতত যদি এটা চঠিক পৰিকল্পনা নাথাকে উ তেন্তে মই এও - অয়ে - ঠাইখনৰ আহল চৌন্দৰ্য উপভোগ কৰিবলৈ চময় পোৱাৰ পৰিৱৰ্তে বাটত আৰু হোটেল বিচাৰোতে বহু সময় খৰচ হয় হয়নে? আৰু পৰিকল্পনা মানেই, উম অ চময় বন্ধি লোৱা নহয়, বৰঞ্চ ঠাইখনৰ বতৰ সুৰক্ষাৰ ব্যৱস্থা আৰু যাতায়তৰ বিচয়ে এ জানি থোৱাও যাতে আ - আমাৰ ভ্ৰমণটো নিৰাপদ আৰু আনন্দদায়ক হয়। আৰু পৰিকল্পনা থাকিলেও মই ভ্ৰমণৰ প্ৰতিটো মুহূৰ্তে সপূৰ্ণৰূপে উপভোগ অ পৰিকল্পনা মই এ - এইটো প্লেচত যাম অ' পিছত কিন্তু ম মই অ - নেট' চাৰ্চ কৰি লম ইটোৰ সামনে কি কি দোকান আছে, কি কি খাব পাৰো আৰু কি হোটেল বিলাক আছে, ভাল নি হোটেল বিলাক। ত' মোৰ মত তে পৰিকল্পনা কৰাটো ভাল। আৰু দৰকাৰ। সকলৰ সকলৰ কাৰণে। আৰু আপুনি পাহাৰ নে সাগৰ কোনটো পচন্দ কৰে ভ্ৰমণৰ কাৰণে? অ'। আৰু মই আৰু মই উম মানচিক অৱস্থাৰো ওপৰত নিৰ্ভৰ কৰে আৰু যেতিয়া মোৰ হৰৰ জান বাহনৰ শব্দ আৰু কামৰ আৰু প্ৰেছাৰত মনটো অতিচ ত হৈ পৰে উম তেতিয়া মই পাহৰল' যোৱাটো বেছি ভাল পাওঁ কাৰণ পাহাৰৰ অম সেই অ নিতবদ্ধতাই মোৰ চা - চান্ত কৰে মন স্নান্ত কৰে আৰু অনাহেতে যেতিয়া, হয় হয়। হয় আৰু যেতিয়া মনত কোৱাটো এক বিচালতক বিচাৰে আৰু সাগৰৰ উম তোৰ বৰ্জন আৰু সেই অ - অহিম দিগন্তৰ অ পিন নি চালে আৰু এক অদ্ভুত প্ৰচান্তি পোৱা যায়। দুইটুৰো নিজত্বক অ ভাল আছে দুনো টোই‌ ভাল বাট পাহাৰত মই নিজক বিচাৰো আৰু সাগৰত মই নিজৰ অৰ্থহীন চিন্তাৰ মানে ভাবো যাব পৰা জানো পাহা আৰু এডভেঞ্চাৰ কৰি মই ভাল পাওঁ।
অ' মইওঁ এডভেঞ্চাৰ কৰি থাকো। অ' আপুনি এতিয়ালৈকে ক'ত ক'ত ঘুৰিলে?
মই এতিয়ালৈকে প্ৰায়াগৰাজ গৈছোঁ, গয়া গৈছোঁ, দিল্লী গৈছোঁ আৰ আৰু হৰিদ্বাৰ গৈছোঁ আৰু। বানাৰস গৈছোঁ আৰু কামাখ্যা মন্দিৰত। গৈছোঁ এইবিলাক ঠাইয়ত মই গৈছোঁ। আৰু এই টুৱেণ্টি ফাইভত মই গৈছোঁ। ভাল ভ্ৰমণ কৰি আপোনাৰ মানসি সিক ৰূপে চাপ থাকে ইটো দূৰ হয় আৰু ইটো। দূৰ হোৱাৰ সকলো ভাল এইটো দূৰ হোৱাটো। আৰু আপুনি। দলবদ্ধ দল বান্ধী গ্ৰুপ ইয়াত। ভ্ৰমণ কৰাৰ আচল মজাটো ক'ৰ নেকি।
গ্ৰুপ হিচাপেটো অ গ্ৰুপ হিচাপে ভাল লাগে কিন্তু মানে গ্ৰুপটোও মানে। কেনেকুৱা গ্ৰুপ এটাও ভাল হ'ব লাগিব যে। তাৰ লগত ঘুৰিলে এনেকুৱা মানে ভ্ৰমণ কৰিব ভাল লাগিব অ চবৰে। লগত মানে এওঁ। অ চবৰে লগত মানে সেইটো নহ নহয় ন মানে চবৰে লগ। মিলিব নোৱাৰি কিন্তু কিছুমান আছে যে আপুনি আপুনি চিনি নাপায় কিন্তু। আপুনি মানে কেনেকা আছে তাক তাক তাক তাক একো নাজানে। কিন্তু তাৰ লগত যেতিয়া ভ্ৰমণ কৰিবি ভ্ৰমণৰ সময়ত যিখিনি কথা বতৰা হ'ব এনে। কুৱা লাগিব তাৰ লগত মানে বহুত মানে আপুনি আপুনি। বহুত তাৰ কথা জানিলে আৰু আপুনি জানিব যে এইটো মানে মানুহটো ভাল আৰু। এনেকাই মানে। ইহঁতক মানে ফিউচাৰত আৰু মানে ভ্ৰমণ কৰিবলৈ মানে লগ। লগত মানে বন্ধুত্ব হ'ব আৰু।
হয়। আৰু মোৰ- মোৰ -মোৰ বাবে দল বান্ধি গলে উ দল। বান্ধি গ'লে এ মানে আনন্দৰ বহু মাত্ৰাটো। বহু গুণে বাঢ়ি যায় কাৰণ ভ্ৰমণ হয় -হয় হয়।
নিজৰ নিজৰ মানে। এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰে ন, অ -অ সেইটো মানে ভাল লাগে ক'ত কেনেক। কুৱা দেখি দেখিলে।
হয় আৰু ভ্ৰমণৰ অভিজ্ঞতাটো। ভাগ বতৰা কৰিবলৈ বন্ধু বা পৰিয়াল মানুহৰ লগত থাকিলে। ভ্ৰমণ। এটা উৎসৱৰ দৰে হৈ পৰে কাৰণ বিপদৰ সময়ত। ইজনে সিজনে চহায় কৰে ৰাস্তাত। হোৱা সৰু বা সুৰা কাজিয়া আৰু একেলগে বহি। খোৱা বোৱা কৰা আৰু। এই চকলক মিলি উ ভ্ৰমণৰ স্মৃতিটা অধিক গম্ভীৰ আৰু ৰোমাঞ্চক হৈ। যায় আৰু দলৰ সৈতে ভ্ৰমণ কৰিলে চব। সম্পৰ্ক আৰু গাঢ় হয় সেইকাৰণে কাৰণ। আপুনি অজানাক দেখিও ভাল লাগে উম উম্। কিন্তু আপুনি যদি বন্ধু আৰু পৰিয়ালৰ লগত। ৰাইজটো আলাদে মজা।
হয় হয় হয়।
আপোনাৰ যিটো ৰিলেচন হয় যিটো এইটো আৰু। গাঢ় হৈ যায়।
হয় হয় হয় হয় হয় এইটো। হয়। আপুনি এনে মানে।
অ কোৱা।
হেল্ল' আপুনি এনে মানে, পাহাৰ চাহাৰত মানে। ক'ত ক'ত গৈছিলে মানে পাহাৰীয়া ঠাই মানে, হিল হিল ষ্টেচন।
হিল ষ্টচনত মই যোৱা নাই কাৰণ। আহ মোৰ পৰিয়াল, উম এ এই এইচব। এডভেঞ্চাৰ, ভাল পোৱা নাই শিক। কাৰণে মই যোৱা নাই এতিয়াও। কিন্তু মই যাম। খুব।
অ হয় হয়। অ মানে আপোনাৰ আশা আছে আৰু আপুনি মানে যাব আৰু। হয়নে। অ হেল্ল'। আমি আহিছো।